হেল্ল' অ কি কৰি আছা?
আছোঁ আছোঁ তোমাৰ কি খবৰ।
এ ভালেই এ আজি বহু। গৰম গৰম দিছে ন পুৰা এই ছাতৰ ওপৰতে বহি আছো।
উম মোৰো এই গছৰ তলতে অলপ বহি আছোঁ ৰ'বা।
হাৱা খাই আছে মানে গৰম যে বেচি ৰুমৰ ভিতৰত থাকিবই পাৰা নাই।
ৰুমৰ ভিতৰত অলপমান হেই আহে ন গৰম গৰম ভাপ।
আজি। হয় হয় আজি কোনটো টপিকৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছা।
এই অনলাইন শিক্ষাতো।
আচ্ছা ঠিক আছে আপুনি চুৰু কৰক।
অনলাইন শিক্ষা মানে অ। বহুত মানে কি অনলাইন শিক্ষা মানে। ঘৰত থাকিও মানে আমি। মোবাইলৰ পৰা হওঁক কিবাৰ পৰা হওঁক মানে লব মানে শিক্ষাটো হেৰি কৰিব পাৰোঁ। ভাল আৰু মানে অন অনলাইন শিক্ষাটো অ তাৰপিছত। মানে শিক্ষাটো মানে কি আৰু। মানে যদি কৰ্মও কৰি থাকোঁ বা আমি কিবা কাম চামো কৰি থাকোঁ। ত' তাৰ পিছত মোবাইলটো লৈ কিনে। ক'ৰণাৰ সময়ত আমাৰ বহুত তেনেকুৱা কাম আহিছিল ন অনলাইন শিক্ষা।